অ শুনি পাইছে ন মোৰ মাৰটোত
অ শুনি পাইছো আপুনি শুনি পাইছে না
অঁ কোনে আছোঁ দেিয় ক'ব আপুনি
হয় আপোনাৰ কি খবৰ
অঁ মোৰ ঠিকে আছে ভালে আছে আপোনাৰ
অ মোৰো ভালে আছে আপোনাৰ চাউণ্ডটো অলপ কমকে আহিছে মোৰ তাত
অঁ আপোনাৰো কিবা মানে লাহেকৈ শুনি পাইছোঁ আৰু মই মেনেজ কৰিম দিয়া ঠিকে আছে এতিয়া অলপমান আৰু বেছিকৈ
হয়
অ ঠিকে আছে শুনা নাই
আপোনাৰ খবৰ ভাল নেকি
হয় খবৰ ভাল মোৰ
হয় এতিয়া আমি জাৰ্ণিৰ বিষয়ে কথা পাতিম হয়নে
হ'ব
হয় আপুনি জাৰ্ণি কৰি ভাল পায়নে
অঁ ভাল পাওঁ মই জাৰ্ণি কৰি ভাল পাওঁ সেইটো মোৰ এটা কি কয় এইটো হ'বি নিচিনা আৰু ভাল লাগে মোক জাৰ্ণি কৰি আপুনি
অঁ ময়ো জাৰ্ণি কৰি ভাল পাওঁ
অঁ
যেতিয়া মোৰ মই মানে ইচ্ছা কৰোঁ যেতিয়া মই বন্ধ পাওঁ বা কেতিয়াবা হলিডে' থাকে সেই টাইমত মই বেছিকৈ ফুৰিবলৈ যাওঁ বা ওচৰত য'ত মানে পাহাৰ গছ গছনি নদী সেইগিলা ঠাইত মানে মই ফুৰিবলৈ বেছি ভাল পাওঁ
আপুনি নদী বেছিকৈ ভাল পায় ন পাহাৰবিলাক এনেকুৱা জেগাত মানে কেনেকুৱা জোগাত যায় বেছি ভাল লাগে আপুনি এেনে
মোৰ মোৰ মানে য'ত নদীও আছে পাহাৰো আছে য'ত মানে ঠাণ্ডা মানে জেগাত মানে য'ত কোনো পলিুউচন নাই বা সেই জেগাত বহুত ধুনীয়া বা চাইলেণ্ট এনেকুৱা জেগাত মই বেছিকৈ ফুৰি ফুৰিবলৈ ভাল পাওঁ
হয় মোৰো এনেকুৱা ভাল লাগে মৰহ পাহাৰটোৱে বেছি ভাল লাগে আৰু জোগাটো ঠাণ্ডা হ'ব লাগে আৰু ন ঠাণ্ডা জাগি হ'ল জাগা হ'লেই বেছি ভাল লাগে আৰু ফুৰি লৈ লাষ্ট টাইম আপুনি ক'ত কৈছিলে মানে ট্ৰেভেলিঙৰ কাৰণে
আপোনাৰ কথাটো অলপ কিব আহ অশোকে কব নেকি
অ মানে কৈ আছো মই
হয়
কিবা ইয়াতে অলপমান প্ৰব্লেম হয় নেকি কথা পাতিলে লাহেকে শুনে কিবা
হয়।
স্পীকাৰত ওচৰতে আছোঁ মই মানে।
অলপ জোৰকে ক'লি হ'ল।
অ'। কৈছোঁৱেই মই, ক'ব, আপোনাৰো মাতটো মানে সৰুকৈ আহিছে আৰু।
অ', আপুনি এতিয়ালৈকে ক'ত ক'ত জাৰ্নি কৰিলে?
এতিয়ালৈকেতো মই শ্বিলংটো আমাৰ ওচৰতে হয় ন, ত' শ্বিলঙত যাই থাকোঁ এভ্ৰি ইয়াৰ। আৰু তো নাগালেণ্ড গৈ পাইছোঁ। অৰুণাচল আৰু সেইফালে পাঞ্জাৱ ইফালে গৈ পাইছোঁ আৰু আপুনি?
ইয়াতো গেছোঁ মই এনে। অহ', মেঘালয় গেছোঁ, এইফালে শ্বিলঙত। অহ', তাতে চাইছোঁ। উমিয়াম লেক চাইছোঁ তাতে আৰু এলিফেণ্ট ফল্ছ, ৱাৰ্ছ লেক। পুলিচ বাজাৰ, শ্বিলং পিক। এনেকুৱা ঠাই চাইছোঁ, মই বেছিকৈ ঘূৰা নাই। মই আৰু অসমৰ অসমতে থাকা মানাচ নেশ্যনেল পাৰ্কত গৈছোঁ আৰু ভৈৰৱকুণ্ড গ'লো আৰু বগা মাটি। আৰু দাৰাগাঁও আৰু চকী সেইগলা জেগাত ফুৰিলোঁ আৰু বহুত।
হয়। হেল্ল',
অ'।
হেল্ল',
শুনিছোঁ শুনিছোঁ, শুনিছোঁ।
অ', আপোনাৰ মাতটো মানে আহা নাছিল আৰু অলপ।
অ', শুনিছে?
উম', আপুনি যি জেগা ক'লে ন? ইখিনি জাগাতে ময়ো মানে যাই পাইছোঁ আৰু। শ্বিলঙৰ থাকা বিলাক দিওঁ।
অ', আপুনি কোনটো জাগা বেছিকৈ ভাল পাইছে ফুৰি পেলায়?
অই ইফালে উমিয়াম লেক ইহ ইফালেদি যাই ভাল লাগছি আৰু। আৰু হেৰি চেৰাপুঞ্জী, ইফালে যাই ভাল লাগ ভাল লাগছে।
হয়।
শ্বিলঙত, উম'।
আৰু আপোনাৰ ক'ত ক'ত যাবলৈ ইচ্ছা আছে? বা অ' ফিউচাৰত ক'ত ক'ত যাব, সেইটো প্লেন কৰিছেনে?
এতিয়াতো মই ভাবি আছোঁ এ-এবাৰ মানে দাৰ্জিলিঙত যা- যাওঁ নেকি, মানে যাই পোৱা নাই আৰু মই। ভাবি আছোঁ আৰু প্লেনিং কৰি আছোঁ মই। সেইটো হ'লে মই মানে যাম আৰু দাৰ্জিলিং। আপুনি যাই পাইছে? দাৰ্জিলিং?
মই গৈ পোৱা নাই এতিয়ালৈকে ময়ো ইচ অ' যদি টাইম পাই, টাইম পালি যাম মানে।
উম। সেইটো মই প্লেনিং কৰি আছোঁ আৰু, আমিতো এনেই ছ'চিয়েল মিডিয়াত দেখ দেখি থাকোঁ ন? বহুত মানুহ আহে, ধুনীয়া হয় জাগাটো। তো যায় চাবলৈ মন আছে, মোৰ চাওঁ কি হয়।
হয়, হয়। আপুনি মানে আমি জাৰ্কৰি কৰিলে জাৰ্ণিৰ পৰা কি কি নলেজ বা পাওঁ কি বা বুজি পাওঁ। বা ন নজনা কথাগিলা জানো নেকি? আপুনি অলপ বুজাই দিব পাৰিব নি
হয়, সেইটোতো হয়। জাৰ্ণি কৰিলে আমি বহুত কথা মানে মানে গম পাওঁ আৰু ন যদি আমি নতুন জেগাত যাওঁ। তাতে কেনেকা মানুহবলাক থাকে, তাতে কি চলে কি খায় কি কি নাখায়। ইহঁতৰ ব্যৱহাৰ আৰু ইহঁতৰ মানে যি কালচাৰ কালচাৰেল থিংছ এইবিলাকতো মানে গম পাওঁ, আৰু এনেতো আমি এইবিলাকটো মানে ছ'চিয়েল মেডিয়াটোত ত, চাও তথাপি মানে যাই আমি যদি আমাৰ চকুতে মানে চাই এইবিলাকটো আমি, বেছিকৈ মানে গম পাওঁ, আৰু মানে কথাটো কি হয়। কথাটো কি নহয় এনেকুৱা আৰু আৰুতো মানে জাৰ্ণি কৰি মনটোও শান্তি লাগে বহুত কিবা এনেকুৱা হয় আৰু মই মইতো জাৰ্ণি কৰিলে মানে আৰু একো মানে টেনশনবিলাকতো নোহোৱা হৈ যায় আৰু আপুনি ক'ব অলপমান
হয়, হয়। আমি জাৰ্ণি কৰিলে মানে বহুত নজনা কথা জানো বা তাহাৰ খোৱা দোৱা বা তাহাৰ ঘৰ ঘৰ বনোৱাৰ ষ্টাইল বা কিছুমানৰ ড্ৰেছৰ আৰু তেখেত তেখেতলোকৰ থাকা মানে আৰু চিনাৰী তাহাৰ বহুত মানে নজনা কথাগিলা আমি জানো। আৰু বুজিও পাওঁ।
হয়', হয়।
আহ আৰু আপুনি ক'ব পাৰিব নেকি আপুনি আহ
হয়।
কি কয় বেছিকৈ
অ',
কোনটো জেগা ভাল পাইছে বা চাব গৈছে আৰু য'ত আপুনি গৈছিল।
এটা মনত পৰিলে মই মানে পাঞ্জাৱত গৈছিলোঁ আৰু ন গ'ল্ডেন টেম্পল তাতে যাই বহুত মানে শান্তি লাগিছিল আৰু তাতে মানে যি মানে হেড তো মানে বহুত ভাল লাগিছে। বহুত মানুহ আহে তাতে আৰু জেগাটো বহুত কিবা হয়, আৰু বহুত মানে পজিটিভ ভাইভ আহে বহুত শান্তি লাগে আৰু তাতে যাই ভাল লাগিছিলো। আৰু মোৰ আপোনাৰ এনেকুৱা কোনোবা জেগা আছে নেকি? আপুনি যাই বহুত ভাল লাগিছে এনেকুৱা আপুনি ক'ব পাৰিব আপুনি?
মইতো এনেকুৱা দূৰত বেছিকৈ ফুৰা নাই। মই মানে
আনি
মইতো আমাৰ লোকেল প্লেচ যোনটো কৈ মানা চকী সেইটো ঠাইত বহুত বেছিকৈ যাওঁ তাতে মানে গৈ কিনে বহুত ভাল লাগে মোৰ তাতে মানে ভূটানৰ পৰা বহুত ভালকৈ পানী বহি আহে পানীটো মানে বহুত চাফা হৈ যায় তাতে মানে পাহাৰ গছ গছনি
আৰু একদম ঠাণ্ডা পানী মানে তাতে এতিয়া গৰম বতৰত বহুত মানুহে গা ধু যায় বা কিছুমানে অলপ পাৰ্টি কৰিবলৈ যায় কিছুমানে ৰিলচ বনাবা কিছুমানে ফটো আৰু ভিডিঅ' শ্বুটিং এনেকুৱা কৰিবলৈ যায় আৰু বহুতেই এনজয়ো কৰিব যায় আৰু বেছিভাগ টো গা ধুবলৈ যায় মানে তাতে আৰু জানুৱাৰী নৱেম্বৰ মাহত মানে তাতে বহুত বেলেগ দূৰ দূৰ জাগাৰ পিকনিক খাবলৈ আহে স সেই ঠাইতো মোৰ বেষ্ট লাগে মানে
হয় মানাছটো আপুনি যেনেকুৱা কৈছে এনেকুৱা হয় মানে ময়ো গৈ পাইছোঁ মানাছত লাষ্ট টাইম মই আমাৰ কলেজৰ পৰা এটা প্ৰজেক্ট আছে আছিলে মানে তাতে যোৱা হৈছিলে আৰু বহুত ভাল লাগিছিলে পানীটো ঠাণ্ডা হয় ন বহুত ভাল লাগে আৰু সেইটোৱে হেল্ল'
হয় হয় আৰু মই একবাৰ মানছ নেশ্যনেল পাৰ্কতো গৈছিলোঁ মানছ নেশ্যনেল পাৰ্কতো বহুত ধুনীয়া জেগা তাতে আমি এটাই কাৰ দেখা পাইছোঁ আৰু হাতী আৰু জংঘলৰ
অ',
কি কয় গাহৰি আৰু হৰিণ এই আৰু পিকক এনেকুৱা বহুত দেখা পাইছোঁ, আৰু গ গ'ল্ডেন লেংগু দেখা পাইছো বহুত ধুনীয়া লাগিছে এইটো চাই পেলাই, মানে এতিয়া আৰু যাবলৈ মন ইচ ইচ্ছা আছে, টাইম পালে আৰু যাম মানে মই
মোৰ ইচ্ছা আছে যাবলৈ আৰু, আমাৰ টাইমটো হৈছে নেকি
হৈছে হৈছে
অ', ঠিকে আছে, ভাল লাগিলে কথা পাতি ধন্যবাদ